কি দেহা কিহৰ লাইট। হাই গিলয় তুমি ক'ত থলা আইনাখন। অ' অংকুৰ আইনা কি ক'ত থলি হা। কিয় খুলিছিলি অ ন হেল্ল'
উম।
কোৱাহ
হেৰি তোমাৰ সেইদিনা যে পিকনিক যে গৈছিল আৰু তোমালোক।
অ'
ৰুমৰ পোৱালিখিনি গৈছিলা ন।
অ' অকল ৰুমৰ পোৱালি।
আমাকো ক'ব পাৰিলা হয় আমিও গ'লো হয়।
এ কৈছিলোঁ। মই চবকে লৈ লওঁ তাৰপিছত সিহঁতে ক'লে কি নালাগে বাৰু ম পোৱালি কেইটা খাই লওঁক। তাৰপিছত পিছত আৰু এবাৰ খাই দিম ভালকৈ। অ' মানে এই অ', অ'। মই ক'লো চবকে লৈ ল, সিহঁতে নলওঁ এতিয়া কৰিবা কি।
আমি এটা খাম ৰখা।
হয়, মোক ক'বাহে মই যাম।
অ', অ'। হেৰি তোমাৰ সেইদিনা আকৌ কেচটোও হৈ গ'ল না।
অ' পিছদিনাখন পাইছে, লাষ্টটো আমাৰ আমি যোননাখন পিকনিক খাইছো তাৰ পিছদিনাখন পাই, সেইটো জেগাত আমি য'ত খাইছো।
ক'ত খাইছিলা তোমালোকে দ' বেছেৰীয়া?
অ', অ'।
সিহঁতে খাইছিলে আকৌ তিনিটা নে চাৰিটা পোৱালি হেই।
উ, হু।
মাৰি পেলালে বে, ঘুচিয়াই ঘুচিয়াই বল্টু।
আৰু বেয়া লাগিছে।
উম, সৰু আছিলে যে পলিকেইটা চিনি পোৱা নে?
পোৱালীকেইটা চিনি পাওঁ, এটাক চিনি পাওঁ আমাৰ স্কুলতে পঢ়িছিলে বিক্ৰম নামৰ আমাৰ লগতে।
সেই বিক্ৰমকো চিনি পাওঁ বাৰু।
অ' সিও আছিলিলে বোলে?
উম, সিয়েতো মাৰিছে, মেইন মানুহ সিয়ে।
উম, কলো ভাল আছিলে কা এনেককা হৈ গ'ল?
এই ৰাধিকাপুৰতে এনেকে আধাখিনি পোৱা যায়।
উম, এনে দাম সিহঁতক জেল চেল দিলে নে নাই?
জেলতে আছে এতিয়া।
জেলতে আছে।
যোৰহাট অ'।
কেই মাহৰ জেল বা।
তোমাৰ তিনিমাহ হ'ব চাগে, তিনিমাহৰ পিছত আকৌ কৰ্টত যাব লাগিব।
অ'।
জিকিলে জিকিলে আৰু নিজিকিলে আকৌ জেল খাটিব লাগিব।
উম, কেইটাক ধৰিলে?
তিনটা আছিলে তিনটাৰ ভিতৰত এটা ওলাই আহিলে ঐ পইচা পাতি খুৱাই।
হুম।
এতিয়া দুটা জেলত আছে।
সি চাগে কিবা কিবি ক'লে ছাগে মই নাই মাৰা, সিহঁতে মাৰিছে সিহঁতে বা সি বাচি গ'ল ছাগৈ।
অ' সি বাচি গ'ল।
অ', অ'।
লগৰৰ মাজতো এয়া কৰিব লাগে নে ভাবা।
ধেৎ, ইয়াৰ কেছটো বেলেগ সোমাই আছে।
আ, আ কিন্তু এনেকা লগৰ হোৱাতকে ভাল এনেকা লগৰ হোৱাতকে দুছমন হোৱাই ভাল পাই দছটা।
অ', অ'।
সঁচাই লগৰে তোমাক এনেকা জেগাত বাহ দিব নহয় দুছ মনেও নিদিয়ে তেনেকা জেগাত। বৰ বেয়া বস্তু বে লগৰো। বিশ্বাসেই নোৱাৰা হৈ গ'ল এই কৰিব
উম। মানে ভয়ে লাগে কতো মেলিব যাব হ'লে।
অ' আজিকালি কতোতে একো শান্তি নাই।
উম।
মাৰো বুলি মাৰি দিয়ে।
উম।
আমাৰ আকৌ এটা এক্সিডেণ্ট হ'ল নহয় দুডু যে
কোন? কোন?
দুুডু, দুুডু।
দুডু-দুডু নামটো শুনিছোঁ।
এই স্কুটি এখন যে আছে, হেৰি কি আছিলে
অ', মৰিলে যে লৰাটো?
মৰা নাই
নহয় এটা ল'ৰা মৰিলে নহয়, তোমাৰ-তোমাৰ আমাৰ তোমাৰ মেম এজনীৰ ল'ৰা এটা, গম নোপোৱা?
নাপাওঁ, নাপাওঁ, নাপাওঁ
সিয়ে, তুমি যাৰ কথা কৈছা। সিয়ে নেকি স্কুটি লৈ বিয়া বিয়া হৈছিল নেকি? বিয়া পাতিছিলে
আহ, আহ, আহ, আহ, বিয়া পাতিছিলে। হে নাই মৰা সি জিন্দা আছে, ঘৰত আছে এতিয়া আমি চাবও গৈছো, এই আমাৰ বেংকৰ ওচৰত কনবা চুকৰ।
অ', এইটো ল'ৰাই দিয়া, এই লিপিকাই কয় আছিলে মৰিলে বোলে লৰাটো?
ধেৎ নাই মৰা।
কৈছে বিয়া হেৰি তোমাৰ, ৰখা ছোৱালী এজনী বিয়াও পাতিছিলে ছোৱালীজনী পঢি-পঢ়িও আছে, হয়। অ', মোক মৰিছে বুলি কৈছে বে
হেই এনেই কৈছে, নাই মৰা আমি চাই ক'ত-ক'ত দুখ পালে মানে তোমাৰ উঠত চিলাই পৰিছে, চেলাউৰিত চিলাই পৰিছে, ব্ৰেইনত চুত পাইছে, তাৰপিছত এতিয়া ঘৰলৈ আনিলে? আই চি ইউত থ'লে চাৰিদিন।
অ', খোজকাঢ়ি গৈ আছিলে, মাৰি দিলে নহ?
নহয়, নহয়, স্কুটিত। অ', নহয় বাইকত, বাইকত
অ'।
মানে সি গৈ থাকোতে তোমাৰ বাছখন মানে চপাই দিলে, বাছ নেদেখিলে মানে তাক
অ'।
স্পীডত আছিলে
সেইদিনাখন মোকো মাৰি দিলে হয়, অলপৰ কেনে ছাইডত বেছি লৈ গ'লো কেনেহে।
বাছে?
অ', এই তোমাক চুক নাপাওঁতে, বহুত স্পীডত চলাই সিহঁতে। বেগাৰটো নাপাওঁতে, পুৰা উৰি উৰি আহে।
এনেকাই বাছআলা বিলাকক কিবা হৈছে আজ
আৰু সিহঁতৰ আন্তাজটো ইমানটা নাথাকে, তে এই চাইডটোৰ। অ', এই গাড়ী সৰু চৰু গাড়ী হ'লে ভাল, ইমান ডাঙৰ বাছডাল আন্তাজটো নিমিলেহেঁনতৰ, এনেই আৰু কানাই মুনে কাটি দিয়ে আৰু গেপে গেপে ওলাই।
কিন্তু ট্ৰাক চলোৱা ড্ৰাইভাৰ বিলাক আকৌ হেভি ড্ৰাইভাৰ দেই।
উম, সেইকাৰনে মোৰ লগৰটোক মাৰি পেলালে, গাঁৱত নহ?
সিহটো আকৌ মদাহি আছিলে বাৰু।
অ', সটো কি? অ', পাই একেলগে ফুটবল খেলোঁ মই, তাক মইয়ে লৈ যাওঁ ক'ৰবাত খেল খেল চেল হ'লে। সি মানে এনে হ'লে খ-খ খেলে। তাৰপিছত সি মোক কয়, মা মই ফুটলো খেলিম খ খেলিম মোৰ কৈছো হ'ব, তই খেল না খেল-চেল হ'লে তো মই লৈ যাম তাক মই লৈ গৈছোঁ, পল' ফিল্ড তোমাৰ আৰু কৰ'বাত-ক'ৰবাত খেল চেল হয় না, মোৰ লগৰ যে খেল চেল
উম।
তাক লৈয়ো যাওঁ মই খেলিবলে।
কালটো বেহ মৰি গ'ল নহ।
এই বহুত ভাল খেলিছিলে খো খো। ফুটবল মানে ইমানটা নহয় আৰু মানে যথেষ্ট আৰু ভালেই খেলে। কিন্তু খো খো বহুত ভাল খেলিছিলো অ', অ'।
হাত চাত ফুলা আছিলে ব
কিন্তু সি কি জানা
উম।
তোমাৰ যোনদিনাখন মৰিছে সিদিনাখন ৰাতিপুৱা মোৰ লগত কথা পাতিছে মই যেতিয়া স্কুল গৈ আছিলো না গুটি লৈ আমাৰ এইকাৰণে তেল ডিপুটো নাই বৰা চুবুৰী তাত মই তেল ভৰাব যাওঁ, তাৰপিছত তাক মই পালো। সি ধুনীয়াকৈ কথা চথা পাতিলে সি মোক মানে মিছ কৰি আছে মই অহা নাই বহুত দিন চাইলি লৈ মই মানে তুমু কি মুকি এডমিট আছিলোঁ ভৰিত দুুখ পাই গৈছিলো টৰ্ণামেটখন খেলোঁতে
অ'।
তাতে আছিলো মই তুমুকি তাৰপিছত তাক মই কলো হ'ব মই যাম ৰ' কেইদিনমান পিছত মোৰ ভৰিটো ৰেষ্ট পোৱা নাই যে।
উম।
তাৰপিছত সি ক'লে কি আহিবি আহিবি। তাৰ পিছত তেনেকে কথা চথা পাতিলো তাৰপিছত মই তেল ভৰাব গ'লো। তাৰপিছত তাক ক'লো হব দে তই যা, কৈছে অ' যাও। ফালি চুলি গৈ আছে আৰু আৰু সি চাইকেল লগালে অ' চাইকেল লৈ গ'লে সি আগতে যায় বেলেগক যাব নিদিয়ে সি আগত যাব আৰু তাৰ লগত ক কথা চথাও নাপাতে ইমান এটা।
উম।
তাৰপিছত আৰু গৈ আছে গৈ আছে তাৰপিছত ট্ৰাক এখনে মানে মাৰি থৈ গুচি উঠি গ'ল তাক, পিছপান দি মাৰি দিলে।
তুমি গ'লা নে চাবলৈ
মই তোমাৰ পষ্টমৰ্টনলৈকে গৈছোঁ। মই স্কুলত থাকিব নোৱাৰিলো নহয় স্কুলত মই তোমাৰ এঘাৰটা বজাতহে গম পাইছো।
অ'।
তাকো মোক হেৰি বাইদেৱে কৈছে গীতা মেমে কৈছে এনেকে ল'ৰা এটাত মৰিলে, নামটো নামটো কৈ দিলে। মইতো নামটো জানো তাৰ, তাৰপিছত মেমক কৈছো ল'ৰাটো চাওঁ ফটোটো দেখাওক তাৰ বেগটো পুৰা মনত আছে সি কোনটো বেগ লৈ গৈছে তাৰ টোপি পিন্ধি আছিলে
আহ
কলা কেপ এটা, কেপটোৰ তলত ওচৰত পৰি আছে তাৰপিছত মই ভাবি আছো তো নাই ইয়ে হয় তাৰপিছত মই তোমাৰ লগ আৰু এটা লগৰ ফোন কৰিলোঁ। তাৰপিছত ক'লে কি অ' সি ল'ৰা হয় তাৰপিছত মই তাত থাকিব নোৱাৰিলোঁ আৰু মই গুচি আহিলোঁ। আহি পেলাই তাৰ ঘৰ গ'লো।
উম।
আহি পেলাই তাৰ ঘৰ গ'লোঁ, ঘৰত নাই আনা। পচমৰ্তন কৰা জেগাত আছে মানে চিভিলত তাৰপিছত আকৌ চিভিল গ'লো।
উম।
তাৰ ঘৰ ইয়াত নহয়, সি থাকেহে ইয়াত।
অ'।
তাৰ মা মাক বাপেকে মানে তোমাৰ বি বিজে হস্পিতাল যে
অ'।
আৰু তাতে কিবা কৰে তাৰ এনে হ'ল গহপুৰ ঘৰ তাৰ গহপুৰত লৈ গ'ল
লৈ গ'লো অ'। তাই কোনো নাই নেকি মানে কোনোবা ভাইটি চাইটি।
আছে দাদাক এটা আছে নতুন চাইকেল কিনি দিছে এসপ্তাহ হোৱা নাই তাক
ইচ্ ৰাম। ক্লাছ কিমান ফাৰ্ষ্ট ইয়াৰ আছিল।
নহয় নহয় ক্লাছ নাইনত আছিলে।
সৰু লোৱা ন। ট্ৰাক ড্ৰাইভাৰজনক পিটিলে নহয়।
ট্ৰাক ড্ৰাইভাৰতো বৰ বেয়া পিটিছে আৰু আমি য'ত আছিলো তাৰো চিভিলা ৰাখিছে ট্ৰাইক ড্ৰাইভাৰটোক
অহ।
অ', তাৰপিছত আমাক চাবলৈ দিয়া নাই নহয় পুৰা কামাণ্ডো ৰাখি থৈ দিছে তাৰ ওছৰত।
এতা ভৰোছো
অ', ট্ৰাক ড্ৰাইভাৰটো ওচৰত কামাণ্ডো ৰাখি ধৰিছে যাবলৈও দিয়া নাই। তাৰপিছত কি তাৰ পিছত সেই ল ল'ৰাটো আছোত আছিলে মানে।
আহ হোৱা আছোত আছিলে।
কিবা এটা কয় নহয়।
কিবা সংগঠৰ চাগে।
অ', এই ফুল চুল দি পেলাই একদম সজাই মেলি দিলে।
উম, এই স্কুলীয়া পোৱালি না স্কুলীয়া ড্ৰেছত গৈছে। স্কুল নাপালেগে পোৱালিটো পঢ়িছিলে ক'তো ও?
ডেকাৰাৰ গাঁও।
আগতে তোমাৰ কেতেকিবাৰী বাৰীত পঢ়িছিলে।
অ'।
আচাম ভেলি নাপাওঁতে এটা স্কুল নাপায় চৰকাৰী স্কুল এটা
আহ।
নহ সেই কণতে পঢ়ছিল তাৰ পা ওলালে তাৰছত ডেকাৰ আগত পঢ়িছিলে।
মানে সেই জেগা আকৌ বেয়া নাই সেইটো জেগা বেয়া স্পীড ব্ৰেকাৰ এতিয়াহে দিছে।
মই যোন মই যোনটো জেগাত এক্সিডেণ্ট হৈছোঁ সি সেইটো জেগাত চেম জেগাতে এক্সিডেণ্ট হৈছে মই বাছি গ'লো সি গুচি গ'ল।
তোমাৰ এক্সিডেণ্টত হৈছিল নেকি তাত।
অ', মোক পিচনৰ পৰা গাড়ী এখনে মাৰি দিছিলে মই স্কুটি লৈ গৈ আহিছোঁ লগৰটোৰ লগত
অহ।
মইনে ইমান পিক আপত নাছিলে গাড়ীখন বাচি গ'লোঁ চল্লিছ ত্ৰিছ মানত ত্ৰিছ মানত আছিলে মাইকী মানুহজনে চলাই আছিলে দিলে পিছ মমানৰ পৰা মাৰি চুচৰি গৈ আছো চাল ব আহ পিছফালৰ পৰা মাৰিছে চাল বাকলি নাই হাতৰ।
এ লৰাটোকো পিছফালৰ পৰা মাৰিছে ন।
অ', তাক সেইকন জাগাতে মাৰিছে পিছপিন্ন পৰা মাৰিছে।
ইচ্ ৰাম পিচফালৰ পৰা মাৰিলে বেয়া আৰু মানুহে আগ পিননৰ পৰাই মাৰিব লাগে।
মেইন কথা তাক পিছপনাবা মানে তোমাৰ যোনটো চাইডটো নাই সেইটো চাইডৰ তাৰ সেইটো মানে লাগি গ'ল লাগি যাওঁতে সি পিনেহে পৰি গ'ল তাৰপিছত পৰি যাওঁতে চাকাটো উঠি গল তাৰ মূৰ ওপৰত
ইচ ৰাম।
তেতিয়াহে স্পট হৈ গ'ল ডাইৰেক্ট।
ট্ৰাক আকৌ চেগাই উঠি যোৱা মানে আৰু
উম, সি তোৰ চাইডে পৰিব লাগিছিলে তাক টানি গিল তোৰ চাইডে সো চাইডে অ'। তাত চাইকেলখন গ'ল বাওঁ চাইডে মানহটো পৰি গ'ল সো ছাইডে তাৰ টায়াৰটো উঠি গ'ল।
উম, আৰু সেইটো চাই কম স্পীডত উ উঠা নাই আৰু টায়াৰটো
অ, ' বহুত স্পীডতে আছিলে
বেয়া লাগে এইবিলাক শুনিলে
অ',
বাকী, এতিটা কি কৰিবা
হা, হা
এতিয়া বোলো কি কৰিম বুলি ভাবিছা এনে
এতিয়া কি কৰিম, আৰু এনেই আছো আৰু দিনডাল মানে, কেতিয়া তোমাৰ পাঁচটা বা চাৰে চাৰিটা বাজে মইতো ভাবি থাকো
হে
খেলিবলৈ যাব পাম যে, তেতিয়া ভাল লাগে অলপ মনটো আমাৰ ইয়াতে ফিল্ড এখন আছে, তাতে খেলো ফুটবল
ফুটবল আমাৰ ইয়াতো ফুটবল, খেলে বাৰু দেই অ, 'চুলীয়া ফিল্ড নহয়, আমাৰ তোমাৰ এইফালে বগোৱা চকৰ ফালে
অ', অ', তোমাৰো এইটো মাটি খন্দা বা কৰি অ',
অ', তাতো খেলে
তুমি কোনখিনিে থাকা অ
মোৰ তোমাৰ এই মাটি খন্দাৰ পৰা এইফালে আহিব লাগে অলপ
অ',
তোমাৰ কোন লোখৰত ডাকঘৰ
মোৰ ঘৰৰত তোমাৰ, বি জি হস্পিটেলটো পাৰ হয়, এয়া পতে চুবুৰী পায় না